কচোন অ শুনি যে
চাউণ্ডটো ভালকে গৈ আছে নহয় চাউণ্ডটো ভালকে গৈ আছে নহয়
অ গৈ আছে ভাল গৈ আছে বাৰ
অ ঠিক আছে। কি কৰি আছ মই ঘৰতে আছো, তই?
এ এতিয়া ভালকে শুনি পোৱা নাই।
এতিয়া কা ফোনটো কাণত লৈ লওক- ফোনটো কাণত লৈ ল এতিয়া শুনি পাইছ নে নাই অ হেই কি কৰি আছো বোলো।
এনে আছো বাৰু দেই এতিয়া মানে সেই গৰমত বহি আছো আৰু
আচ্ছা। আচ্ছা খানা পিনা মই ঘৰতে আছোঁ।
এ শুনিয়ে পোৱা নাই। অ! অ কত সি কিবা, কিবা কৰিবি নি কচিং চচিং?
কচিং জানো কৰিম বুলি ভাবিছো এইটো সেইয়ৰ কাৰণে ইঞ্জিনিয়াৰিঙৰ
আহ আহ দে ভালেই
বাকী কি হয় দেখা যাব। তই কৰিবি নেকি?
এ মই নকৰোঁ সেইবিলাক
তই কি এন ডি এ দিবি নেকি?
এন ডি এ মই এতিয়া ছেপ্তেম্বৰটো নিদিওঁ এপ্ৰিলতহে দিমগে আৰু মানে পিপ্ৰেচন, পিপ্ৰেচন। এডমিছন হোৱা নাই।
অ' এড, এডমিচন কত ললি? এডমিচন?
এডমিচন মাধৱদেৱত।
মাধৱদেৱ। ডিপাৰ্টমেণ্ট কি? মই মাধৱদেৱতে লৈছোঁ। ডিপাৰ্টমেণ্ট কি তোৰ? অঁ তাতে অ'। মোৰ ডিপাৰ্টমেণ্ট কেমেষ্টি। টোৰ ভাগৰ?
এ মই সেই ইকনমিক্স ললোগে।
ই'ক আকৌ আৰ্টছৰ ছাবজেক্ট ললি যে?
তনাই বি-এছ-চি।
ইকনমিক্সটো বি এছ চি পৰে জানো? অ' অ। জানো মই গম নাপাওঁ। মই গম নাপাওঁ বোলো। টো ইকনমিক্সৰ
অ' নানা সেই দিনাই হে মই সেইদিনা গম পাইছোঁ হে। তাৰ পাছত সেই চেক কৰিছো আছে বুলি আছে কৈছে, এম এছ ছি, বি এছ চি ইকনমিক্স
অ দ, থাকিব। থাকিব পাৰে চাগে দেই।
অহ
কি তই কিবা ক'চিং নকৰ, তেতিয়াহ'লে? লাইন নপঢ় নেকি একো?
লাইন, মই এতিয়া নপঢ়ো ছা আৰু এই তহঁতৰ নিচনা মানে মই ইমান পঢ়া-শুনা নাই
তাকেহে, কোনে কৈছে শুনি'ল
পইচা খৰচ কৰি নকওঁ
মই কি কৰো চাই লওঁ আৰু কৰোঁনে নকৰোঁ।
কৈদে তই আকৌ সি ক'ত কৰিবি কৰিলে?
কৰিলে, পি ডাব্লিউলে কৰিম আৰু
কত পটেনচিয়েল?
নহয়, পি ডাব্লিউ, পি ডাব্লিউ
অহ, পি ডব্লিউ সি অনলাইন নে কিবা?
অনলাইন-অনলাইন
অ' কৰি দে এ-এইট থাউজেণ্ড হে।
জানো চাই লও, হেৰি দেখোন, উম। বাকী খোৱা বোৱা হ'লনে কি? খোৱা বোৱা হ'ল নেকি, বাকী।
নাই হোৱা।
অহ।
সময়নো কিমান হৈছে আৰু।
উম।
অহ, তোৰ হল নাই?
নাই নাই মই জিম ৰ পৰা আহি পাইছোহি হে।
ক'ত গৈছিলি?
জিমলে জিমলে, জিমৰ পৰা আহি পাইছোহিহে জাষ্ট।
অহ অহ।
উম।
ভালকে শুনিয়ে নাপায় কেতিয়াবা কেতিয়াবা।
মই মই হেডফোন হেডফোন লগাই থোৱা আছিলে মানে, এতিয়া শুনি পাইছ নে ভালকে?
অহ এতিয়া শুনি পাইছো।
এতিয়া ক্লিয়াৰ কে গৈ আছে নে
অহ পুৰা ধুনিয়াকে আহি আছে।
অহ, মই মানে অথনি হেডফোন লগাই থৈছিলো, সেইকাৰণে শুনা পোৱা নাছিলো চাগে।
অহ, তই কাণত লগাই থৈ দে।
কাণত লগাই থৈছোঁ অহ। এতিয়া শুনি আছোঁ চাগে।
চাহ চাহ খোৱা বন্ধ কৰিলো আৰু মই।
কেলে বা?
খাব মন নাই, গাখীৰ চাহ আৰু সেইবিলাক।
অহ অহ। ময়ো গাখীৰ চাহ বাদ দিলো বাৰু, জিমৰ কাৰণে।
উম।
উম চেনী, গাখীৰ চাহ
কি কি চব্জি বনাইছে তহতৰ?
আহ
কি চব্জি বনাইছে?
চব্জি জানো কি বনাইছে, মই ৰুটি হে খাম এতিয়া।
ৰুটি
উম, ভাত নাখাওঁ ৰাতি মানে দিনত এবাৰ ভাত খাওঁ।
অহ এই তই গে মানে হেৰি হেৰি যে কাম কৰি আছ ন।
উম কি কি কি?
তই যে কামটো কৰি আছ
অহ।
সেইটো মানে সি তই কৰিলেও মই পাম গেনে সি ময়ো তোক মানে কৰিব লাগিব।
এ কৰিলেই হ'ল আৰু কোনোবাএটাই।
অহ দুজন কৰিলে হ'ল ন
অহ।
আৰু এনেকা বেলেগ চেলেগ'। কাম নাই ন,।
বলে কাম চাব লাগিব মই যেনেকে পোৱা নাই বাৰু পালে ক'ম বাৰু'।
অ 'এইটো বাৰু সেই নতুন কিবা দেখাই আছে বাৰু,। সেইটো সেই কিবা কৰিব গলে'। ইমেজ, চিমেজ ৰিডিং কৰি। কিবা কৰিবলে'। ইয়াতে সেই বেলেগ মানে কিবা সেই ইউটিউবত দেখা আছিলে,।
অ 'গম পাইছো,। সেইটো বাদ দেই ৰ বেলেগ কিবা ক হেৰি কৰ'বাত ফুৰা চোৱা প্লেন বনাইছ নাই?
এতিয়া ন নাযাওঁ সেই সিটো বছৰ যামগে আৰু,।
সেইটো বচোন ক'ত যাবি'।
গুৱাহাটীত সেই কিবা সেই নতুনকেইটা খুলিছে,।
আহ,।
কিবা ষ্টেচন'।
আহ,।
তাত জান'।
অ,।
বোলে মানে সেই প্লেনিংটো কৰি থৈছো'। মানে সেই,। যামগে আৰু ছিক্স চছেভেন থাজেড মানো বোলে'। পাৰ হৈ যাব লাগে ন
হৈ যাব হৈ যাব এবছৰ হৈ যাব কেচ নাই'।
অ 'তাৰ হে তই, তই গৈ থা চাগে তে। গুৱাহাটী
নাই নাই মই জানে মাহত গৈছিলে এতিয়া আহ আহিছে
এই কিবা হোটেল ৰে'। আল নে সেই প্ৰাই,।
উম আমাৰ মাহঁতে জানো কিবা যই গম নাপাওঁ ভালকে,।
অ',।
মাৰতেয়ান।
তই সেই তা তাক ক' দূৰ নহয় নে।
নহয়। অহ, অহ, বেলেগলৈ গৈছিলোঁ গুৱাহাটী বে গুৱাহাটী বেলেগ এটা কামত গৈছিলে।
সেই মানে কলেজ পাৰলৈ দূ-দূৰ নহ'ব মানে তাৰপা।
জানো গম নাপাওঁ দেই।
কি বাইক লৈ আহিবি নি?
এ অহ, মোক মাৰ কথা কৈছ' নেকি?
অহ।
অ', অ', সেইটো সেই চিন্ময়ৰ লগত যাম মই। স্কুটিত। উম।
তহঁতৰ সেই কেমিষ্ট্ৰিটো সেইটো নতুনতহে হ'বগে আৰু।
মই নাজানো আৰু সেই ক্লাছ কেতিয়াৰ পৰা হ'ব জান' নেকি?
এ এই ওৱান আগষ্টৰ পৰা হ'ব অহ, তই তোক কোৱা নাই নি? অহ।
উম।
মোৰ বাৰু সেই কিবা আমাৰ ইকনোমিক্স টিচাৰটোৰ লগত অকণ ফ্ৰী হ'লো।
অ'।
সি কৈ দিয়ে, সেই কি, কি কৰিব লাগে আৰু মানে সেই ৰ্ফাষ্ট ইয়েৰ আ, ৰ্ফাষ্ট ছেমিস্তাৰ, ছেকেণ্ড ছেমিস্তাৰ পঢ়াব নেকি
অ', অ', অ', ঠিকে আছে তেতিয়াহ'লে।
এই কিবা নহ'লে হয় হ'ল আৰু সেই ৰাজ চাৰৰ নিচিনা
অ'।
হেৰি এডমিচনত দি মানে মালা বাৰ লগত কথা পাতিছিলে, আকৌ সেইয়ে ৰ্ফাষ্ট সেইদিনাখনে যি দ'ম দেখাইছে ছেকেণ্ড ইয়েৰৰ প ফ্ৰী হ'লো আৰু
আ, ছেকেণ্ড ইয়েৰৰ বাকী তহঁতৰ এতিয়া ভাত বনাইছো নে নাই?
ভাত বনাই হ'ল, খালোঁ।
কিহে বনাইছে?
কি জানো সেই ডিম দাহত এনে কিবা কিবি ভাজি কৰিছে।
অ', অ'।
আজি নিৰামিষ।
গাহৰি চাহৰি নাই নেকি? জাল আমাৰ আজি দিনত পাইছেহিহে পাতি মই পাতিছিলো কালি নে পৰহি। পাইছিলো ন
পাতিলে আমাৰ ইয়াতো পায় বাৰু দেই অকণ।
উম জোৰ কাটিব যাব লাগিব আহ আহ, পাতিলে পায় আও, খাবলে হয় আও ৰাতি খাজটো।
ছ নাই
খেতি কৰিছোঁ অহ তহঁতৰ খেতি কৰিছ নাই?
কৰিছে বাৰু দেই, ৰুব হলে ।
কালি
অ অ, ৰ'দেই দিয়া নাই ভাল- ভালকে হাল বাবলে
অ ৰ'দেই দিয়া নাই ৰ'দত দিয়া পিছত উম পুৰা পানী হৈ আছে ৰ'দ দিয়া পিছত আও আ ৰ'দ দিয়া পিছত আও কবাৰ পৰা ৰতা ভেতটো চলাই দিব লাগিব। তিতিয়াহে তাৰপিছতহে খেতি কৰিব পৰা হ'ব। তাপিল তহঁতৰ তহঁত হেফালে খেতি ষ্টাৰ্ট কৰিলে নেকি।
নাই ৰুব, মানে ৰুব আৰু এই দটো।
অ, আমাৰ এইফালে হেই কৰা নাই বাৰ আমাৰ দতে ৰুবগে চা চাগে এইকেদিনতে।
অ অ,
উম তহঁত নিজে কয়ে নে আধি দিয়ে।
আমাৰ আধি হে কৰে।
অ,
কৌ মানে
অ আচ্ছা তহঁতি কৰ
অ', আমাৰ ইয়াত ক'ত আৰু হেইটো হব। গান্ত হে কৰে আৰু।
অ'।
গাঁও- গাঁওত বাৰু হেই এতিয়া সেই কিবা হোৱা নাই, পঠিয়াব পাৰা নাই।
আ আমাও কঠীয়া পৱা নাই। আমা কঠীয়া পাৰিবহে।
তহঁতৰ দেৰিকে হয় মানে?
আমাৰ দেৰিকৈ কৰে এইবাৰ দেৰিবঢাহে দেৰি হৈছে মানে এইবাৰ পৰা বৰষুণ হৈ আছে যে
উম উম আমাৰ মান সেই ৰুব হ'লগে আও
উম, আমাৰ আকৌ খালি দ মাটি নহয় আকৌ সিফালে বাম মাটি।
অ' অ'।
উম, সেইটো কাৰণে দিগদাৰ মানে। লগৰটো বাবে ইমান টেনচন নাছিলে বাৰু। উম, বাকী তই এতিয়া ঘৰতে আছ নেকি?
ঘৰতে আছোঁ বাৰু দে।
কতো কতো যোৱা নাই নেকি?
কি?
কতো যোৱা নাই নেকি?
নাই যোৱা নাই।
অ'আচ্ছা আচ্ছা।
তই তই যোৱা নাই নি?
মই যোৱা নাই এনে। মই হেই এই জেঠাহতঁৰ ঘৰলৈ গৈছিলো, মামা হঁতৰ ঘৰলৈও গৈছিলো এই। এনেই এনেই যোৱাহে হৈছে, ফুৰিবলৈ যোৱা নাই।
মই, মোক ফুৰিব যোৱা নাই এনেকা বেলেগ কাম আছিল বাৰু। ফুৰিব যোৱা নাই।
চেচালে যাম বুলি ভাবি আছো এইকেদিনতে, গৰমটো পৰক অলপ।
অ'।
উম, গৰমটো পৰিলে গৈ ভাল লাগিব।
উম।
উম, মানে গৰম, তাত মানে গৰমতহে যায় যে বেছিকে মানুহ।
অ', অ', মানুহ বেছি হয়নে তাত?
মানুহ বেছি হয় আজিকালি হেনো ভিতৰলে ইমান সোমাব নিদিয়ে। জানো গম নাপাওঁ। দুবাই লৈকে যাম, যদি নহয়।
অ' কি সেই দুবাইটো ভাল নে চেচাটো? বেছি।
চেচাটো ভাল পাওঁ।
উম, দুবায় কি?
দুইটাই ভালেই বাৰু, দুইটাই সমানেই ভাল।
অ'।
তাকে এতিয়া জানো কেতিয়া যোৱাটো হয় আৰু ভগৱানে গম পাব।
এনে মানে মোৰ পাহাৰ চাহাৰ সেই, চানচেট সেইবিলাক চাবলৈ ভাল লাগে।
বতৰটো যেতিয়া ভাল হয় তেতিয়া যাব লাগিব এতিয়া বতৰ বেয়া হ'লেতো গৈ লাভ নাই একো।
উম।
উম, তাকে। হ'ব দে, তেতিয়াহলে ঠিক আছে।
হ'ল নি?
অ, ঠিক আছে। হ'ব দে।
অ', হ'ল। সেই আৰু এবাৰ কৰিবি নেকি।
হা।
আৰু কৰিবি নি।
মই কৈ আছোঁ ৰহ।
অ', দে হব দে।